সচকাৰ।
অঁ। কি কৰি আছ?
এই মই এয়া এইয়া কলেজৰ অলমান কাম কৰি আছিলো ৰবা। মানে লিখি আছিলো, লিখা কাম আছিলে। তে সেনেকে তে। গৰম মানে এইয়া গৰমৰ বন্ধ শেষ হ'লে আৰু মানে দিব লাগিব কলেজত। সেনেকে আৰু মানে এয়া মানে কৰি শেষ কৰি থৈ দিও আৰু। লাহে লাহে আজিৰ পৰা আৰম্ভ কৰিছো আৰু।
অ, মোৰ সেইটো জীৱন গ'ল দিয়া।
অ। ঘলে যে তোমাৰ মানে পঢ়া মানে পঢ়া কমপ্লিট হৈছে আৰু।
অ, হৈছে। ভাল মা মানে আৰু কি আৰু পঢ়ি থাকাৰ সময়ত ভালো ভাল লাগে বাৰু। মানে তোমাৰ কেনেকুৱা লগবোৰ লগ পোৱা যায় ন, ত' তেতিয়া মানে অলপ সিহঁতৰ লগতে হাঁহি ফূুৰ্তি কৰিব পাৰি। ত' ভাল লাগে।
তে সেনেকা আৰু। লগৰ লগত থাকি মানে যিটো ভাল লাগে ন, ঘৰত থাকি সেইটো মানে নালাগে কেতিয়াবা আৰু কেতিয়াবা কেনে কোৱা লাগে ঘৰত থাকিয়ে ভাল লাগে মানে কাকো মাতিব মন নাযায়।
অ, মানে ঘৰত অকলে থাকি বহুত বেছি ভাল লাগে। মইতো ঘৰত অকলে থাকিব বিৰাট ভাল পাওঁ। ৰাতি যদি মই অকলে ধৰি আৰু ভাল পাওঁ।
ৰাতি মই অকলে উম হুম, ৰাতি অকলে থাকিব নোৱাৰো নিচিনা নথৈও। বাকী দিনত অকলে থাকা যায় বাৰু। তেতিয়া ভাল লাগে আৰু নিজৰ ইচ্ছাামতে কৰি থাকা যি কৰা।
অ, মোক মানে থাকিব নিদিয়ে। মই এদিনে থাকি পাইছো অকলে ঘৰত। তাকো সেইটোতো মানে মায়ে গালি খালে নেকি কিবা তেনেকুৱা। সে নিদিয়া মানে ঘৰৰ ঘৰৰ মানুহটো নিদিয়ে নিদিয়ে। মানে আমাৰ মাহিহতেও এনেকে বেয়া পায় মানে অকলে থলে মানে এনেকুৱা।
উম, আজিকালি অ', সেইটোটো মান-মানে বহুত মানে নাভবা কথাটো হৈ যায় ন, সেইকাৰণে সৰু, সৰু কথাবোৰে চিন্তা কৰি ব লগা হৈছে।
সেইটোকাৰণে সেই মানে এনে ভাল লাগে থাকি কিনে। মানে মোৰ মোৰটো বহুত বেছি ভাল লাগে, কিন্তু এটা এইটো বচ তোত অলপ ভয় লাগে আৰু।
অ', অকলে কি বা হৈ যায় ন? কোন কোনবা আহে ঘৰত ধৰি ল'। সেনেকে এতিয়া অকলে, অকলে থাকিলে আৰু।
আছে।
উম, অকলে থাকিলে কি কৰিম, কি নকৰিম ধৰি লোৱা সেনেকুৱা হৈ যাব। ততে কিবা মানে আহে আৰু মানুহ, চানুহ। ভাল মানুহ আহিলেতো কথাই নাই বাৰু।
হয়, ভালৰ মানে আজি কালি ভালৰ সেই নাই দিয়া চব বস্তুতে মানে ভয় লগা হৈছে এনেকুৱা।
কা হৈ গৈছে সেইকাৰণে ঘৰৰ মানুহে মানে চিন্তা কৰে ন'। অকলে ধৰি লোৱা যাবলৈ মানে
হয়, আৰু, আৰু ক'বও নোৱাৰোঁ যে, অকলে থাকিম দে একো নহয়, এনেকে নকওঁ আৰু। মানে নিদিয়েও জানোঁ আৰু গালিহে দিব। কিবা এটা হ'লে আৰু মোৰে সেই‌ যাব।
অ', অ', সেইকাৰণেতো ন' আজিকালি মানে অকলে যাব দিবলৈও মানে বহুত
অ', নিদিয়ে যাবৰ কাৰণে, ঘৰৰ পৰাতো নিদিয়ে এনেকে যাবৰ কাৰণে। আৰু এতিয়াতো কামত সোমোৱাৰ পৰাতো ক'তো যাবওঁ নোৱাৰোঁ, ক'তো এনেকে ফুৰিবও যাব নোৱাৰোঁ এয়ো কৰিব নোৱাৰোঁ ৰবিবাৰ লৈ কিনেহে এনেকে যাব পাৰিলে যাব পাৰিম আৰু।
উম, তুমি এতিয়া কাম কৰি আছ বা মোৰ আৰু কলেজৰ কাৰণে মই যাব নোৱাৰোঁ। ৰাতিপুৱাই যাওঁ, ভাটি বেলা আহি পা আহি আৰু ৰেষ্ট ল'ব লগা হয়, ৰাতি হয়, আৰু পঢ়িব লগা হয়, এনেকে। আৰু পিছদিনা কলেজ যাব লাগে সেয়াই আৰু জীৱন চলি আছ হে আৰু ৰবিবাৰ থাকিলে সেনেকে ফুৰিব গ'লে
হ'লেও মানে ঘৰৰ পৰা যায় কিনে তোমাৰ অলপ মানে অলপ টাইমে এনেকে সে কৰাই ন' ক্লাছ। কৰাই কিন্তু বাকী টাইমটো আৰু লগৰ লগত থাকা যায়তো ভালে লাগে। এতিয়া মানে ঘৰত থাকি মোৰ ভাল লাগে কিন এদিন থাকোঁ ঘৰত ভাল লাগে, তাতে কিন্তু এতিয়া কামত গ'লে তোমাৰ কেনেকুৱা কথা পাতিতো থাকিব নোৱাৰা, বাৰু লগ পাওঁ চবকে কিন্তু মানে এনেকে কথা পাতিব টাইম না পা আৰু এতিয়াতো মানে আধা ঘন্টা মানে হেৰি দিয়ে ন' খাওঁতে, লওঁতে টাই উ সময়বোৰ যায় কেনে কে যায় গম নাপাওঁ তাৰ পৰা আৰু তোমাৰ এ বাহিৰত ওলোৱালৈকে আৰু ভিতৰত সোমাবই হয়, এনেকুৱা হৈ যায় আমাৰ।
সেইকাৰণে বৰ দিগদাৰ, একঘন্টা মানে আগতে আছিলে ব্ৰেক। সেইটোয়ে থাকিব লাগিছিল, এতিয়া মানে সেই কৰা অ', কমাই দিছে মানুহৰ উৎপাতত, আৰু ইহঁতে মানে যেনেকে বিচাৰে সেনেকে মানে নাপায় বস্তুবোৰ সেইকাৰণে আৰু কমাই দিছে, আৰু এতিয়া বহুত কিবা কিবি নিয়ম আনি আছ হে আৰু মানে এতিয়া মানে সিখনে মোৰ স্কুল কলেজ যেন লাগা হৈছে। কলেজতো ইমান কি জানে আমি নিয়ম নামানো, তাতে ইমান নিয়ম মানে কৰি দি আছে কিবা কিবি।
নিয়ম প্ৰায় ক কৰিব লাগিব
নহয় নহয় মানে, কামৰ ক্ষেত্ৰত নিয়মটো বেলেগ কথা এ তোমাৰ কাপোৰৰ প্ৰতি আৰু কিবাৰ প্ৰতি সেনেকুৱা থাকে নহয় সেইবোৰে অলপ ভাল নালাগে।
মানে এয়া কুৰতা চুৰটা পিন্ধি যাব দিয়ে নেকি
অঁ সেনেকুৱা কিবা কিবি নিয়ম কৰিব বুলি কৈছে শুনিছো তাৰ পাছত আৰু, তোমাৰ মোবাইলতটো লগত ৰাখিব নিদিয়ে। কামততো বাৰু মোবাইলতটো পাৰি ন এতিয়া কম্পিউটাৰত কাম কৰা বস্তুটোত তুমি মোবাইল,
অঁ সেইটো কিন্তু বেছি হ'ব হ'ব নেকি অলপমান মানে ফোনটো মানে লগত ৰাখিব নিদিয়া
হয় হয় কেতিয়াবা মানে আহি যায় ন। প্ৰয়োজনীয় কল ত' সেইটো মানে তোমাৰ
কলো আহিব পাৰা বা তুমিও কাবাক কৰিব পাৰা সেনেকুৱা আৰু বা ঘৰতো কিবা ধৰি লোৱা হৈ গল।
ঘৰতে সেইটো লাগে আৰু আৰু, কি মানে দূৰত থাকে ন, আৰু চবেই ফোন কৰি মানে চবৰে ফোনবোৰ একেলগে থাকে কাৰ বুজিছে কাৰ কি কি গম নাপোৱা, গম পোৱা নাযায় আৰু মইতো এতিয়া দূৰত বহুত সময় মানে গমেই নাপাওঁ, আজি কিবাকে গম পাইছো। সেনেকে মানে গম নাপালে বেয়া আৰু গম পালে তটো কথা নাই, এনেকে আৰু উঠি যায় কি? আৰু আনিব যোৱা আৰু আনি কিনে আৰু বাহিৰত যোৱা কথা পাতিৰ কাৰণে লগত থাকিলে এইটো ডাইৰেক্ট বাহিৰত যাব পাৰি কথা পাতি কিনে এনেকা ভিতৰত আহিব পাৰি। এতিয়া মানে সেনেকে নিদিয়ে
বহুত মানে ডাঙৰ কিবা এটা ধৰি ল হৈ গ'ল। এতিয়া ঘৰৰ মানুহটো ফোন কৰি তুমি গমেই নাপাবা্
সেইটো আৰু কিয় ক ফোন উঠা নাই আৰু মই এনে এনেই হে পা সেইটো মানে এইটো বাৰো সিহঁতৰো সেই আছে দলিনৰ বস্তুবোৰ মানে বেলেগে কোনবাই ফটো মাৰি দিছিলে নেকি? কিবা তেনেকুৱা সেইটো কাৰ মানে সেই কৰি দিছে কাৰণ এইবোৰ আৰু চবৰে প্ৰাইভেট বস্তু ন গুপ্ত বস্তু বস্তুবোৰ আৰু সেৰি কৰি দিয়া ন সেনেকুৱা। কৰিব নালাগে বাৰু সেইটো এটা মানুহৰ কাৰণে আমিও এনেকৈ শাস্তি পাই আছোঁ। সেইটো বেয়া বাৰু সেইটো কৰিব নালাগিছিল।
মানে তোমালোকৰ শেষ মানে আগতে কিবা এটা পাইছে বেয়া সেইটো কাৰণে কৰিছে
অ মানে এনেকে বেয়া পাই পাই কিনে আৰু নতুন নতুন নিয়ম কৰি কৰি কিনে এনে এ বেয়া কৰি আছে মানে বহুত হেই কৰি আছে আ নহয় এইটোতো তোমাৰ ধৰা সদায় কাৰণে বোলে হল হয় তে তেতিয়া বেলেগ কথা তহতে কামৰ কাৰণে আহি আহিছো হৈ কিনে গুচি যাবি ন ইমানকেইটা মানুহ আছে হ'ব আৰু কোনোবা দিনে আৰু আমিতো আৰু সেই নহয় নহয় আমিতো মানুহে হয় ত হ'লে মানে অলপ লাগিব পাৰে সময় সেইটো বস্তু বুজি আৰু সিহঁতেতো নোৱাৰে সিহঁতে পাৰিব নেকি সেনেকা কৰিবৰ কাৰণে কোনেও নোৱাৰে ইমান অ মানে অলপমান সে ৰাখিব লাগে
এটা মানুহে সেনে কৰিলে মানে গোটেই বিলাকে যে সেনে কৰিব সেইটো নহয় ন
অ', মানে সেই কৰি দিয়া মানে কৈ দিয়া যে মোবাইলটো লগত ৰাখ , এইগিলা যদি কিবা দেখা পাওঁ বা গম পাও চি চি টিভিটো আছে হে তাতে যদি উঠি যায় সেইটোক ডাইৰেক্ট উলিয়াই দিয়া হ'ব বা ফাইন দিয়া লোৱা হব, সেইটো বস্তু কৰিলেওতো হয় ফোনটো যে লগত ৰাখিব নিদিয়ে।
হলে মানে দিব লাগে আৰু সেইটো।
অ', ৱাৰডেন দি কিনে এনেকে সেই কৰিব লাগে। নাইন
তাতে মানে পুৰা মানে কামটো মানে হাততে লৈছে, মানে এইটো কৰিবই মানে আগতে মানে তোমালোকক সতৰ্ক বাণী দিয়া নাই আৰু।
অ', সেইটোৱে।
কি ক'বা আৰু।
উপাই নাই আৰু এতিয়া কাম কৰিছা যেতিয়া নিয়মতো মানিব লাগিব।
সেয়াই মানে কাম আৰু আজিকালি নাপায়ো নহয় সেইকাৰণে আৰু যি পাইছো তা তে যেনেকা কয় সেনেকা কৰি কিনে আৰু সিহঁতৰ মতেতো চলিব লাগিবই, যিমান নহওক।
আজি কালি মানে ভাল এটা কাম পোৱাতো বহুত মানে ডাঙৰ কথা হৈ গৈছে মানে। এয়া পইচা নহ'লেতো কামেই নাপায়।
অ', সেয়াই মানে ভাল কাম লাগিলে তোমাৰ পইচা খোৱাব লাগিব। তেতিয়া পাই, সেইটো নোখোৱালেতো নাপাও।
আৰু চৰকাৰী চাকৰি মানে পোৱাটো আজি সেই হৈ গৈছে মানে। তুমি হয়তো বহুত পঢ়িব, মানে পঢ়ি টানিব লাগিব, নহলে পইচা থাকিব লাগিব পইচা চাকৰি পাবা। উম আৰু এতিয়া বহুত পঢ়া শুনা মানুহ ধৰি লোৱা বহি আছে দিয়াচোন।
উম। সেইটো কাৰণে কৰি আছো আৰু কিবা বেলেগ পালে মানে বেলেগত সোমোৱা ম ঘৰতো কৈ থৈ দিছো যদি বেলেগত কিবাত পাই যাও বেলেগত সোমাই যাম আৰু। এইটোততো মানে তোমাৰ সদায় সেইকাৰণে নহয়, সেইকাৰণে মানে বেছি দিন থাকিব নোৱাৰা যেতিয়া বেলেগ পাম, সদায় কাৰণে হৈ যাব। সেইটো সেইটোত থাকি দিম আৰু।
উম হুম, এটো এতিয়াতো মানে এইটো সেই দুদিনৰ কাৰণে নহয়, যেতিয়াই তেতিয়াই তোমাৰ হৈ যাব পাৰে কামটো।
অ', কামটো হোৱাৰ লগত সিহঁত গুচি যাব আমি কি কৰিম আৰু আমিতো আৰু বেৰজগাৰ হৈ যাম। সেইকাৰণে মানে এই কৰিব লাগিব, বিচাৰিব লাগিব ৰ'বা। বেলেগ কাম।
ভাল কিবা এটা ইয়াতকৈ আৰু ভাল হওক বা মানে কাম এট তাৰ মানে যদি তুমি, মানে সদায় কাৰণে থাকাকে আৰু। কথা এটা বিচাৰি ল'লে আৰু তেতিয়া আৰু অলপমান টেনচনটো হে হৈ থাকিব। টেনচন বাৰু চৰকাৰী চাকৰি নুপ অকলে টেঞ্চন এটা হৈয়ে থাকিব। হ'লেওঁ আৰু
এহ তাকে, পিছে শাওঁনৰ মাহ পৰিল ন?
অ' আজিৰ পৰা শাওঁনৰ মাহ, পালিছা মানে মই তেনেকে নাপালো। এইয়া সোমবাৰে সোমবাৰে মন্দিৰত যাম বুলি ভাবিছো আৰু। হয়।
মানে মন্দিৰত যাই কিনে তুমি এনেকুৱা আলু সনা ভাত এনেকে খোৱা নে, মানে সেয়ে আজি যেনেকে খাবা সেনেকে খাবা?
কোনো মানে মাছ মাংস কণী এইবোৰ নাখাওঁ, সদায় মই নিৰামিষে খাওঁ। ত' সোমবাৰে মানে কি কৰিম অ' মন্দিৰত যে মানে সেৱা কৰি আহি আৰু সেনেকুৱা ভাতে খাম আৰু।
অ' ঠিকেই।
মাংস যদি খালোঁ হয়, মাছ মাংসটো নাখালোঁ হয়, কিন্তু মই মাছ মাংস এনেও নাখাওঁয়ে ন।
অ' ঠিকে ঠিকে।
আৰু মই যদি এতিয়া মানে ঘৰত কওঁ, যে এ এইবাৰ শাওঁণ মাহ পালিম মই সোমবাৰৰ দিনতটো একো নাখাওঁ। তেতিয়া মায়ে ক'ব যে অ' তই যদি সোমবাৰৰ দিনত একো নাখাৱ, নেক্স দিনা মংগলবাৰে অ' মানে হস্পিতেল তোক এডমিট কৰাব লাগিব এনেকে কয়। তাতকে আৰু মানে ভাল প্ৰম সেইটো আৰু হয় মানে এতিয়া মোৰ মানে যেনেকুৱা ধৰি লোৱা অৱস্থা। মানে নোখোৱাকে থাকিলে মানে মোক অ' মানে অ' হস্পিতেলত মানে মই ন নোৱাৰা নহয়, মানে মই পাৰিম নোখোৱাকে থাকিব কাৰণে নাই দিনটো নাখালো ধৰি লোৱা, ৰাতি ধৰি লোৱা অ' ৰাতি ধৰি লোৱা। তুমি আলু সনা ভাতটো খালেও মই থাকিব পাৰিম। কিন্তু ঘৰৰ পৰা মানে নকৰে এতিয়া বৰ্তমান নকৰে আৰু। এই মাছ মাংস নাখ খালেই মই কিমান ঘৰত গালি খাওঁ, আৰু মই ভাত নোখোৱাকে থাকিলে
মানে তোমাৰ সেইটো নাখালে মানে বনাই কি খুৱাম সদায় সদায় সেইটো মানে আহি যায় ন। চিন্তা হৈ যায় ঘৰটো, আজি মোক কৈ আছে তই তো শাওঁণৰ মাহ পালি বি। মানে মোক কৈ আছিলে যে মাংস আনি কিনে আনি দি মই বনাই দিওঁ। মই কৈছো মইতো শাওঁণৰ মাহ পালিম। পালিম বুলি ক'লো আৰু চিন্তা হৈ গ'ল, মানে পালাতোতো ভালে পায় পালিলেতো ভালে পায়। এতিয়া মই মানে সোমবাৰতো তেনেকে নিমখ তেল ভাতেই খাম আৰু আলু খানা দাইল বতা। আৰু এতিয়া মানে কৈছে
ভ নে এ নি মতে হকা
মানে সোমবাৰৰ দিনটো নাখ একো নোখোৱা নহয়। ফল চল খাই থাকিম, অ' ভাত নাখাওঁ আৰু একদম ভাত তে নাখাওঁ আৰু। মানে